হেল্ল'।
আহ কি কৰি আছা
এনে আছ ৰবা তুমি
এ এনেই আছো ৰবা বহি আছো
অ', পিছে কালি যে আমাৰ কলেজত অনুষ্ঠানটো হ'ল সাংস্কৃতিক অনুষ্ঠানটো তাতে গৈছিলা নে নাই?
অ অনুষ্ঠান হৈছিল নেকি খালি মইতো যোৱা নহাল কালি
যোৱা নাই নেকি তাতে দে কালি যোৱৈকে যোৱ কালি বিভিন্ন ধৰণৰ সাজ পোজা নৃত্যয় গান কৰা হৈছিল আৰু আয়োজন কৰা হৈছিল যোৱা নগলা তুমি মানে
যোৱা নহল দিয়া মানে মোৰ এ কত যাব লগা আছিলে সেই কাৰণে চাগে
অহ বাকী
কি কি হৈছিল তাতে
তাতে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ ওপৰত এটা সাংস্কৃতিক অনুষ্ঠান হৈছিল তোমাৰ। ধৰা সাজ- পোছাক নৃত্য -গান এইবোৰৰ ওপৰত বিভিন্ন জনগোষ্ঠীৰ
আচ্ছা আচ্ছা মানে যিবিলাক অসমৰ মানে আৰু মানে অসমৰ যিবিলাক জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠী সেইবিলাকৰ সাজ পোছাক বা নৃত্য তাৰে ওপৰত আলোচনা হৈছিল আৰু সাংস্কৃতিক অনুষ্ঠান হৈছিল
হয় হয় কাৰণ তুমিতো জানাই অসমৰ অন্যতম বিষয়ে সত্যটে হ'ল আমাৰ জনগোষ্ঠীৰ মাজত থকা বৈচিত্ৰ্য। তাৰে ওপৰতে এটা সুন্দৰ হৈছিল আৰু অনুষ্ঠান এটা।
ঠিকেই কৈছা দিয়া আৰু মানে অসমত যিটো জনগোষ্ঠী যিটো মানে মানে জনগোষ্ঠী বহুতেই জনগোষ্ঠী আছে নহ অসমত ক'বলৈ গ'লে
অহ আৰু তোমাৰ তেওঁলোকৰ ধৰা তেওঁলোকৰ সাজ -পোচাক আৰু তোমাৰ খোৱা লোৱা বা বিভিন্ন ধৰণৰ পৰম্পৰা বোৰ বেলেগ বেলেগ হয় অলপ
সেইটোৱে দিয়ে সেইটো অসমৰ শক্তি তোমাৰ আৰু তোমাৰ বিভিন্ন ধৰি লোৱা জনগোষ্ঠী হোৱাৰ মানে পিছতো আমি সকলোৱে সকলোৱে মিলি জুলি বসবাস কৰো আৰু মানে এনেকুৱা আৰু মানে মিলি জুলি আমি বসবাস কৰো হয়
পিছে তুমি অসমত প্ৰধান জনগোষ্ঠীবোৰৰ নাম কোৱাচোন মোক দুটামান মই শুনো তুমি জানানে নাই?
অসমত প্ৰধান জনগোষ্ঠী ক'বলৈ গ'লে তোমাৰ বহুতে আছে দিয়াচোন তেতিয়া তুমি মানে ক'বলৈ গলে‌ অসমীয়া ক'ব লাগিব প্ৰথমতে তাৰপিছত তোমাৰ ধৰি লোৱা বড়ো হওঁক মিচিং, কাৰ্বি হওঁক ডিমাচা, ৰাভা এনেকুৱা আৰু তাৰপিছত তিৱা তিৱা দেউৰীসকল তাৰপিছত তোমাৰ সোণোৱালী সোণোৱাল যিবিলাক কছাৰী আছে এইবিলাক মৰাণ হওক মটক হওক টাই আহোম যি আছে এনেকুৱা আৰু চুতীয়া হওক আদি বহুত জনগোষ্ঠী আছে অসমত বাস কৰে আৰু আগৰ পৰাই।
বাপৰে ইমানবোৰ জনগোষ্ঠীৰ নাম যে তুমি জানা এটা ধৰা আচৰিত কথা নহ জনগোষ্ঠীয়ে ইমান জনগোষ্ঠী একেখন ৰাজ্যত থকাতো সঁচাকে কিমান এটা গৌৰৱৰ কথা।
তাকেই দিয়া মানে এটা বহুতে আচৰিত কথা আৰু ক'বলৈ গলে আৰু তোমাৰ জানানে প্ৰতিটো জনগোষ্ঠীৰে নিজৰ এটা ভাষা খাদ্য ভাস আৰু উৎসৱ বা নৃত্যৰ সংগীত আছেই আছেই
অহ হয় দিয়া মই কাৰণ ধৰা বিহুৰ লগতে বড়োসকলে যিটো বাগৰুম বা নৃত্য‌সেইটো মোৰ বহুত ভাল লাগে নহ
সেয়ে দিয়া মানে এনেকুৱা যেন সকলোৰে মানে মাজত ইমান এটা মিলা প্ৰীতি আছে তোমাৰ ক'বলৈ আৰু চাবলৈ গলে বহুতে মানে বহুতে মানে দেখি ভাল লাগে এই যিটো অসমৰ যিটো জনগোষ্ঠীৰ সিটো মিলি জুলি থকাৰ যিটো আগৰে পৰা যিটো তোমাৰ এটা পৰিভাষা, সেই পৰিভাষাটো ক'বলৈ গ'লে বহুতেই বেলেগ আৰু
হয় দিয়া বাৰু তুমি মিচিং জনগোষ্ঠীটো যে আমাৰো সেইটো জানাই অসমৰ ছেকেণ্ড মানে দুই নম্বৰ আৰু দ্বিতীয় স্থানত সকলোতকে ডাঙৰ জনগোষ্ঠী। তহ তাৰে বিষয়ে কিবা জানা নেকি?
ক'বলৈ গ'লে মিচিং জনগোষ্ঠী তোমাৰ মূলত তোমাৰ সেই কৃষিজীৱী হয় আৰু ক'বলৈ গ'লে আৰু মানে তেওঁলোকে যিবিলাক ধৰি লোৱা আলি আই যিটো আলিয়াই উৎসৱ আছে নহ তেওঁলোকৰ আলি আই লৃগাং বুলি সেইটো মানে বহুত বিখ্যাত আৰু উৎসৱতটো আৰু তেওঁলোকৰ আৰু তাৰ মানে সেই উৎসৱত তেওঁলোকে মানে নাচ গান কওক বা বিভিন্ন পৰম্পৰাগত খাদ্যৰ আয়োজন সেইবিলাক আৰু কৰে আৰু বহুতৰ আৰু
অহ মই টেলিভিশনত চাইছিলোঁ বাৰু সেই উৎসৱৰ বিষয়ে সকলোৱে বহুত আনন্দ কৰে দিয়া
তাকে দিয়া মানে উৎসৱবোৰে মানুহ মানুহে একেলগে মিলাই কৰি ৰাখে আৰু আৰু তোমাৰ আহ ধৰি লোৱা এই বড়োস বড়োসকলৰ যিটো বাগুৰাম বাগুৰুম বা নৃত্য সেইটো‌ বহুত প্ৰচাৰ মানে প্ৰখ্যাত হয়নে নহয়
হয় হয় লগতে তোমাৰ ধৰা এই কাৰ্বি জনগোষ্ঠীৰ যিটো তোমাৰ নিজা সংস্কৃতি সেইটোও বহুত প্ৰখ্যাত হয়নে?
কিয় নহ'ব কাৰ্বি হওক বড়ো হওক মিচিঙে হওক অসমীয়া হওক সকলো জনগোষ্ঠীৰে নিজৰ নিজৰ সংস্কৃতি অসমত আৰু প্ৰখ্যাত আৰু বাহিৰতো প্ৰখ্যাত বাৰু ক'বলৈ তোমাৰ আৰু যিটো কাৰ্বি সকলৰ যিটো চ চকাং যিটো কাৰ্বি হয় সেই এইবিলাক আদি উৎসৱবিলাক বিখ্যাত ক'বলৈ গ'লে আৰু আৰু তেওঁলোকৰ যিবিলাক পোচাক আছে সেই পোচাক বা অলংকাৰ বোৰ বহুত মানে আকৰ্ষণীয় আৰু কবলৈ গ'লে মানে বহুত দেখিবলৈ বহুত শুৱনি আৰু
হয় দিয়া বাৰু অসমৰ জনগোষ্ঠীৰ মাজত পাৰ্থক্য থাকিলেও তোমাৰ মতে কিবা মিল আছে নে নাই?
আছে কিয় মিল নাথাকিব নু মানে তোমাৰ ধৰি লোৱা সকলোৰে মাজত যিটো অহ অতিথিৰ যিটো মানে অতিথি দেৱ ভাবা বুলি কোৱা নহ অতিথি এইটো পৰায়নতা সেনেকুৱা আৰু ধৰি লোৱা প্ৰকৃতিৰ প্ৰতি যিটো সন্মান অহ মানে এই জনগোষ্ঠী বিলাকৰ সাদৰ‌ সাদৰ‌ কৰে যে প্ৰাকৃতিক আৰু যিটো সামাজিক যিটো তোমাৰ ঐক্য সেই ঐক্যৰ মনোভাৱ দেখা যায় আৰু সকলোৰে মাজত
হয় দিয়া সেইকাৰণে চাগে নহ অসমক বহু সংস্কৃতিৰ মিলন ভূমি বুলি যে কয় সেইকাৰণে কয় চাগে।
সেই কাৰণ‌ সেইটো অসমীয়াসকলক আমি সেইকাৰণেতো আমি সাতটা মানে সাত সাতখন ৰাজ্য মিলি আমি এখন এখন আমি এখন আমি ৰাজ্য হব পাৰিছো ন এখন আমি ভাল এটা জনগোষ্ঠীলৈৈ গঢ়ি গঢ়ি তুলিছো আমাৰ কাষ কৰে কৰে অসম হওক আহ এইবিলাক আন ৰাজ্যৰ হওক এইবিলাক মিলি আমি উত্তৰ পূব অঞ্চল বুলি আমাক অহ জনজাত হৈছে আৰু ইয়াত বহুতো‌ আমাৰ ধৰি লোৱা এইবিলাক অহ সংস্কৃতি হওক অহ জনগোষ্ঠী হওক নৃত্য হওক তাৰে নাচ হওক খাদ্য হওক এইবিলাক মানে সকলো মানে বহুত অহ মানে পৃথক হয় আৰু ক'বলৈ গ'লে
হয় দিয়া এতিয়া এই তুমি এতিয়া উদাহৰণস্বৰূপে চাব পাৰা যে ধৰা আমাৰ যেতিয়া ৰঙালী বিহুৰ সময় হয় আৰু তেতিয়া ধৰা বিভিন্ন সময়ত ধৰা অনুষ্ঠানবোৰ আৰম্ভ হয় বিহুৰ অনুষ্ঠানেই হওক, হুঁচৰি অনুষ্ঠানেই হওক কিন্তু এই সেই অনুষ্ঠানৰ লগত এটা মানে আৰু এটা অনুষ্ঠান অতি জনপ্ৰিয় আৰু বিহুৰ সময়ত সেইটো হ'ল তোমাৰ বাৰেৰহণীয়া নৃত্যটোতো জানাই তুমি তাতে ধৰা আজিকালিতো বাৰেৰহনীয়া নৃত্যৰ লগত কাৰ্বি নৃত্যই হওঁক আৰু তোমাৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ নৃত্য আৰু বাৰেৰহনীয়া নৃত্যত বিশেষকৈ তোমাৰ অসমীয়া জনগোষ্ঠী কাৰ্বি তাৰপিছত তিৱা লগতে তোমাৰ বড়ো এই সকলো জনগোষ্ঠীৰ যিটো এটা মিশ্ৰণ আৰু তেওঁলোকৰ যি ধৰা সাজ -পোচাকে কোৱা বা তেওঁলোকৰ যিবোৰ তোমাৰ ধুনীয়া ধুনীয়া গান হওক সুৰ হওক বা তেওঁলোকৰ যিবিলাক যন্ত্ৰ পাতি যিবিলাক ধৰা আমি যেনেকু‌ অসমীয়া জনগোষ্ঠীৰ যেনেকে ঢোল থাকে তেনেকে বেলেগ বেলেগ জনজাতিৰ যিবোৰ শাস্ত্ৰীয় পৰিলাগৰবিলাকৰ মানে শাস্ত্ৰীয় জনজাত বস্তু আছে আৰু সেই জনজাত বস্তুবোৰ মানে বহুত দৰকাৰী আৰু মোৰ হিচাপত
ঠিকে কৈছা দিয়া এই যিটো তুমি কলা বাৰেবৰণীয়া নৃত্য এই নৃত্যত যিবিলাক অংশগ্ৰহণ কৰে সকলো জনগোষ্ঠীৰে লোকসকলে আৰু নৃত্য প্ৰদৰ্শন কৰে সকলোৰে মাজত আৰু যিটো আমাৰ অহ আমাৰ যিটো আমাৰ একতা বা এইটো মিলা জুলি মানে মিল জুল সেইটো আমাৰ মানুহৰ আগত দাঙি ধৰে আৰু ক'বলৈ গলে আৰু তুমি আমাৰ সকলোৰে জনগোষ্ঠীৰে খাদ্যৰ যিটো ভাগ আছে সেই খাদ্যৰ ভাগটো কিন্তু সকলোৰে বেলেগ বেলেগ কবলৈ গ'লে মান সকলোৰে এটা নিজস্ব নিজস্ব খাদ্য আছে আৰু খাদ্যটো কিন্তু সকলোতে জনপ্ৰিয় আৰু
হয় দিয়া মানে যিমানে যি নহওক আৰু খাদ্যই বেলেগ হওক বা সাজ পোছাকে বা নিজৰ নিজৰ ভাষা বা পৰিভাষা যিয়ে বেলেগ নহওক মোৰ মতে অসমীয়া সংস্কৃতিৰ লগত বাকী যি অন্যতম সংস্কৃতি বড়ো, তিৱা, ৰাভা, টাই, আহোম ধৰা চুতীয়া যিবিলাক লোক আছে আৰু তেওঁলোকে যদি মানে তেওঁলোকে হয়তো যি মিল প্ৰীতিৰে বা যি পৰম্পৰাগত এটা সংযোগ ৰাখি আহিছে আগৰ পৰা মানে অতীত সময়ৰ পৰা সেইটো এতিয়াও মানে প্ৰতিফলিত হোৱা দেখা যায় আৰু কাৰণ ধৰা তুমি উত্তৰ পূৰ্বাঞ্চলত ধৰি লোৱা উত্তৰ পূৰ্বাঞ্চলত মানে এনেকুৱা কেতিয়াও এটা সমস্যাৰ সৃষ্টি নহয় যে ধৰা উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ইখন ৰাজ্যত সিখন ৰাজ্যৰ মাজত মিল প্ৰীতি নাই বা কাজিয়া -পেচালৰ কিবা সেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হৈছে মানে সেই পৰম্পৰা এটা আছে ন আগৰ পৰা যে ধৰা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে সকলোখন ৰাজ্যৰে ধৰা আমি সাত ভনী এই সাত ভনী আৰু এ এক ভাই বুলি কওঁ নহ তাতে তোমাৰ সাতখন ৰাজ্য অন্তৰ্ভুক্ত হৈ থাকে তো সেই ক্ষেত্ৰত যিটো এটা মিলা প্ৰীতিৰ ভাৱ সেই সাত আঠখন ৰাজ্যৰ মাজত ত সেই সেই বস্তুটো মানে সদায় মানে মিলা জুলি মিলিজুলি ধৰা আমি সকলোৱে আমাৰ বৰ্তমান প্ৰজন্মই হওক বা ভৱিষ্যত প্ৰজন্মই সেই একতা সেইটো ৰাখিব লাগিব মোৰ মতে তেতিয়াহে মানে যিটো সংস্কৃতিৰ মিল জুলটো আছে বৰ্তমান সময়ত সেইটো আৰু আগবাঢ়ি যাব আৰু মানে সেইটো শেষ হৈ যোৱাৰ কোনো এটা আভাস পোৱা নাযাব আৰু পিছলৈ
ঠিকে দিয়া আৰু ময়ো ভাবো যে এইবিলাক যে আমাৰ বিভিন্ন জনগো, ষ্ঠী আছে এই জনগোষ্ঠী আমাৰ যিটো সংস্কৃতি, যিটো অতীতৰ পৰা চলি আহিছে এই সংস্কৃতি য আমি সংৰক্ষন কৰি থওঁ মানে যেতিয়া আমাৰ নতুন প্ৰজন্মই হয় তেওঁলোকক যাতে আমি এইবিলাকৰ এইবিলাক চিনাক্ত কৰি দিয়া আৰু বা তেওঁলোককো যাতে মিলাাজুলি কৰি বা মিলা প্ৰীতি কৰি থাকিব পাৰে এই সকলো জনগোষ্ঠীৰ মাজত আৰু এইটোৱেতো অসমৰ এটা সৌন্দৰ্য্য এই বিভিন্ন সংস্কৃতিৰ মাজতো আমি ইমান সুন্দৰভাৱে বসবাস কৰি আছো আহ ইমান সুন্দৰভাৱে আমি সকলোৱে মানে সকলোৱে সকলোৰে সহায় সহযোগিত আগবাঢ়ি নিজৰ নিজৰ কামত ব্যাস্ত হৈজ নিজৰ নিজৰ আহ মানে নিজৰ নিজৰ আহ লোকক বা আনৰ জনগোষ্ঠীৰ লোককো তেওঁলোকক নিজৰ সমাজটা চাই তেওঁলোকক আমি সন্মান কৰি মানে মানে মানে তোমাৰ ধৰি লও একদম মানোন মিলা মিলা প্ৰতি আৰু আৰু মই ভাবো যে আমি জনগোষ্ঠীৰ কথা আৰু জানিবলৈ হলে ন আমি গাঁৱে গাঁৱে আমি এনেকে যাব লাগিব তেতিয়া আৰু আমি আৰু বিশেষকে জানিব পাৰিম আৰু তুমি কি ভাবা
হয় দিয়া সেনেকে কেতিয়াবা যাম দিয়া এতিয়াতো সময় অলপমান নিমিলি দিয়াচোন কাৰে যেতিয়া সময় উলিয়াই তেতিয়া যাম দিয়া। আৰু তোমাৰ আজিলৈ ৰাখিছো দিয়া নহ'লে মানে অলপ অকণ কাম আছে এতিয়া পিছত কথা পাতিম।
অ দিয়া ব দিয়াতে